হেল্ল' হেল্ল'?
হেল্ল, শুনিছা নে?
অ, অ, কোৱা।
কি, কি, কি, কি, খবৰ?
আহ, ভাল, এতিয়া আহিলো মাৰ, কামৰ পৰা।
অ, কামৰ পৰা আহিলা নেকি? জাষ্ট।
উম, উম,
বাকী কোৱা, ক'ত, ক'ত, গ'লা আজি নে, কামতে গ'লা অকল।
উম, এইটোৱে আৰু। কাম আৰু এইও। ওপাই, নাই আৰু কামতটো যাবই লাগিব। অ, কাম আৰু ঘৰ এইটোয়ে। স্কুলৰ দৰে নহয় ন, কেতিয়াবা মন নগ'লে, এই নাযাওঁ। বিয়া আৰু কেতিয়াবা ই, নহ'লে সৰু থাকো তে, আমি কৈছিলো যে। এনেই বাহানা দি দিওঁ, এই আজি ফেট বিষ আছে, জ্বৰ হৈছে নাযাওঁ। কিন্তু, কামত নহয়।
ভাব লাগিব, কাম কৰিবি লাগিব, একদিন বোলে একদিন। বুজি পাওঁ, বুজি পাওঁ, মই পাৰ, পাৰ মই পাৰ্ট, টাইম কাম কৰো ন, বুজি পাওঁ, কামৰ ভেলো।
কিহৰ কৰা এনে?
হে, মই বিং, গীটৰ অফিচত থাকো, যি ৰিচিপ
আচ্ছা।
চিপশচন। বস্তু দিয়া, লোৱা নহয়, মই অকল সকেন কৰিব লাগে, বাকী একো কাম নাই, মোৰ।
আচ্ছা অ, ঠিকে বেয়া নহয়, তোমাৰ কামটো ভাল হয়। মইতো, ফুল টাইম কৰিম। লাগে এই, বাৰ ঘণ্টা ডিউটি, হেই ভাল নালাগে।
উম, উম, উম, অ, সেইটো কাৰণে মানে, পঢ়িয়ে আছা, ঠিকে আছে।
হয়, হয়, পাওঁ মানে কলেজো, কলেজতো থাকো মানে, টিউচন কৰাও কেইটামান তাৰপিছত পাৰ্ট, টাইম কামো কৰো, মোৰ ওলাই যায় মানে নিজৰ খৰচটো ওলাই যায়।
উম, সটো হয়, কিন্তু আজিকালি, নিজৰ খৰচা, ওলাব লাগে, নহ'লে নহয়, নচলে ঘৰৰ পৰা আৰু কিমান খুজি থাকিবা।
কিন্তু আজিকালি, বহুত সুবিধা হৈছে, নিজৰ খৰচ ওলাব পাৰা, যেনেকে তুমি
উম, উম, উম, এইটো হয় কিন্তু, উম, উম,
এইবিলাক মাৰিলেতো, তোমাৰ জবৰ, প্ৰয়োজনো নাই, বাপৰে-বাপ। হয়, হয়, এইবিলাক মাৰিলেতো, জবৰ প্ৰয়োজনে নাই, নিজে মালিক নিজে চ'ব।
এইটোও হয় কিন্তু আৰু বেলেগৰ কথাও শুনিব নালাগে।
বহুত ইনকাম, বহুত ইনকাম, তোমাৰ যদি। মাহত যদি ভালকে, বাৰ ঘন্টা ডেইলি যদি কাম কৰা ন, মাহত চল্লিশ হাজাৰৰো ওপৰত পাৰে।
বাপৰে মোক লগ এটা কৈছিল, কিন্তু মোৰ গাড়ী নাই। সেইটো কাৰনে, দিগদাৰ।
উম, ই, এম, আইত, ল'ব পাৰা বাৰু গাড়ী।
এ ই এম আই লোৱা নাই কোনদিনা ভয় চয় লাগে দেই। টাইমত দিব নোৱাৰিলে আকৌ পেনাল্টি কাতি দিয়ে।
হয় হয় পেলেণ্টি কাতে ইণ্টাৰেষ্ট কাতে।
উম উম
এই ময়ো ময়ো এই ময়ো এই কোৱা মই এনে বিকম চেকেন বিকম চেকেন চেমিস্তাৰৰ একজাম দিলোঁ।
অহ চেকেণ্ড চেমিষ্টাৰ অ তাৰ মানে বেছি হোৱা নাই আহ তোমাৰ।
নাই মোৰ মোৰ টুৱেণ্টি হ'বহে এইবাৰ।
অ হবই অ মানে মোৰ এইবাৰ কমপ্লিট হৈ গ'ল এইটো বছৰত।
মানে টুৱেণ্টি কমপ্লিট হ'ল নেকি গ্ৰেজুৱেচন।
উম উম
অ বি এ কৰিছিলা ন?
উম উম উম বি এ।
অহ চো' তোমাৰ এইজ চাগে টুৱেণ্টি থ্ৰী টুৱেণ্টি টু চামথিং হ'ব চাগে। মোৰ আইদিয়া
টুৱেন্টি টু অ এইটো নেক্সট ইয়াৰত টুৱেণ্টি থ্ৰী হ'ব আৰু
মানে টুৱেণ্টি টু চলি আছে ন।
অ ৰাণিং চলি আছে অ কিন্তু নালাগে দেখাত চবে এ‌ টুৱেন্টি টু নেকি পোৱালি টাইপ লাগে দেখোন।
পোৱালি টাইপ লাগে চ' এইটোয়ে মই ময়ো গাড়ী ৰবা অবাবত কাম মই মানে এনেকুৱা এটা ল'ৰা মানে মই কাম নকৰাকে থাকিব নোৱাৰো মানে মই ঘৰত পৰা পইচা খূজিব লাজ লাগে।
এইটো হয় কিন্তু চেম চেম মোৰো।
মই গাড়ী থাকিলেতো কথাই নাই গাড়ী গাড়ী থাকিলে কথাই নাছিল দিনটো ইয়ে মাৰিলোঁ হয় যি হওঁক
উম উম অ মানে এইটো যে কৰাই সিহঁতৰ পৰাই দিয়ে নেকি গাড়ী?
অ অ মানে ইয়াত দিয়ে আজিকালি ফ্লিপকাৰ্ট মিনিত যে আছে।
অ অ অ এইটো শুনিছোঁ মই ফ্লিপকাৰ্টত দিয়ে বোলে।
হয় ফ্লিপকাৰ্ট মিনিছত দিয়ে দুশ টকাকে ৰাখে ডেইলি ভাড়া। তুমি যিমান কামোৱা তাৰে পৰা তাৰে পৰা দুশ টকা মানে কাৰেণ্টৰ নামত দিব লাগে।
আচ্ছা আচ্ছা অ ঠিকে আছে।
তুমি যিমান ঘণ্টাত ডিউটি কৰা প্ৰব্লেম নাই কিন্তটো দুশ টকা লচ নাই তথাপিও তুমি যদি ফুল ডিউটি কৰা লচ নাই হাফ
এই ফ্লিপকাৰ্টত ইমান নাই চাগে ন?
কি ফ্লিপকাৰ্ট মিনিটছত।
অ
লাগে লাগে অৰ্ডাৰ লাগে অৰ্ডাৰ মানে এ তুমি মানে বৰ বৰবাৰীৰ মানুহটো তুমি গণেশগুৰি যাব নালাগে ন বৰবাৰী মানুহতো তুমি জাপি পঠাব টিক্স মাইল পঠাব এনেকুৱা মানে নিজৰ জনৰ ভিতৰতে পঠায়।
উম এতিয়াতো ব্লিংকিতে মাৰ্কেট পুৰা ইয়ে কৰি লৈছে।
হয় হয় ফ্লিপকাৰ্ট মিনিটছ আহি কানে ব্লি ব্লিংকিত অলপ ডাউন হৈ গৈছে অলপ ডাউন।
হ'ব পাৰে কিন্তু এতিয়া চবে ব্লিংকিটোৰ কাৰণে মানে পুৰা একদম মনোবলী আছিল ব্লিংকিতট এতিয়া ফ্লিপকাৰ্টো আহিছে বেয়া নহয় এতিয়া জল্দি আহি যায় পুৰা একদম।
অ মানুহে মানে ৰেন্টত গাড়ী পাই কাৰণে ফ্লিপকাৰ্ট মিনটছো যইন কৰি আছে মোৰ লগৰে দুটা তিনিটামান ব্লিংকটত আছিল ব্লিং ফাৰ্ষ্টত লগৰ তিনিটা মান জমেটত আছিল তাৰ পিছত জমেটত মানে যেতিয়া তেতিয়া য'তে ত'তে পতাই ন। যাব লাগে কেতিয়াবা ৰাস্তাও ভুল দেখাই কিবা লাগে চ' ইয়াত ত এৰি কিনে ব্লিংকিত ল'ল আৰু যেতিয়াই মানে ৰেন্টত গাড়ী শুনিল ৰেন্টত দিয়ে গাড়ী, চ' তেতিয়াৰ পৰা মানে এয়াত ত ব্লিংকি আ মানে ফ্লিপকাৰ্ট মিন ফুল টাইম কৰি কেনে ডেইলি আহ দুই হেজাৰৰ পৰা পঁচিছশ কমাই আছে ডেলি। দুই হেজাৰ দি দুই হেজাৰ তাৰ উম! মানে দুশতো দি কেনে।
অ বা দি কেনে আকৌ দুই হাজাৰ বেয়া নহয়।
ফুল টাইম মানে ন ৰাতিপুৱা ছটাৰ পৰা। ৰাতিপুৱা ছটাৰ পৰা বাৰটালৈ মাৰে, তাৰপিছত বাৰটাটো এটা লাঞ্চ টাইম। অফ অ অ অফ লৈ লয় লাঞ্চ কৰে তাৰপিছত এটাটো চাৰিটা তাৰপিছত চাৰিটাটো পাঁচটা ব্ৰেক লৈ লয় আৰু তাৰপিছত পাঁচটাটো ডাইৰেক্ দছটা লৈকে কৰে।
বাপৰে এইটো অভাৰটাইম কৰি আছে।
অহ এয়াও ধৈৰ্য্য লাগে চব কামত ধৈৰ্য্য লাগে ধৈৰ্য্য হলেহে পিছা পাবা। কাম কৰিম বুলি কৰিব নোৱাৰা ন ধৈৰ্য্য থাকিব লাগিব তোমাৰ।
উম উম উম সেইটো হয় কিন্তু।
কৰি যদি আজিয়েই আ ফুল টাইম কৰিম বুলি ভাবা এনেকে তুমি অৰ্ডাৰ নোপোৱা ন লাহে লাহে লাহে যাব লাগিব। লাহে লাহে যাব লাগিব তুমি নতুন মানুহ তোমাক অৰ্ডাৰ ইমান নিদিবও পাৰে অফিচৰ পৰা।
অ সেইটোয়ো হয় কিন্তু ফাৰ্ষ্টত ইমান নিদিয়ে।
ফাৰ্ষ্টত ইমান নিদিয়ে তুমি হয় হয় ফাৰ্ষ্টত তোমাৰ এক্সপিৰিয়েঞ্চ চাব কেনে তাৰ পিছত দিব তোমাক বেছি অৰ্ডাৰ যাৰ মানে বেছি এক্সপিৰিয়েঞ্চ তাকে বেছি অৰ্ডাৰ দিয়ে। মানে যোনটো মানুহ মানে মাল্টি হয় হয় অফিচৰ পৰা ম চাই কোনটো মানুহ কিমান কাম কৰিছে কোনটো মানুহ কিমান মাল্টি অৰ্ডাৰ দিছে, মাল্টি মাল্টি অৰ্ডাৰ মানে একেলগে দু দুটা অৰ্ডাৰ কোনটো মানুহ কিমান দিছে। চ এইটো হিচাপে তোমাক অৰ্ডাৰ দিয়ে মানে মানুহটোক অৰ্ডাৰ দিয়ে যে এইটো অ মানুহ মানে দুটা অৰ্ডাৰ দিলে একেলগে দি আহিব পাৰিব।
এইটো কি কয় তোমাকতো মানে এৰিয়াটো কৈ দিয়ে ন মানে এইটো এৰিয়াই
হয় হয় কৈ দিয়ে ক কৈ কৈ দিয়ে কৈ দিয়ে তোমাৰ তোমাৰ এৰিয়া যদি তোমাৰ চাপজ ফ্লিপকাৰ্ট মিনছৰ এৰিয়া বহুত আছে ইয়াত। এটা আছে বৰবাৰীত আছে, এটা আছে জাপ্ৰিগুত আছে আৰু যোৰতত আছে চাগে আৰু গম নাপ
আচ্ছা আচ্ছা আহ। ওচৰত এৰিয়া পৰিলে ভাল কিন্তু একচুৱেলি কব গ'লে।
ফ্লিপকাৰ্ট মিছ'ত বহুত লাভ আছে, বহুত লাভ, তোমাৰ বেছি দৌৰিবই নালাগে, তুমি নিজৰ এৰিয়াত ঘূৰি থাকা অকল নিজৰ এৰিয়াত।
উম! সেইটোৱেতো মোৰ লগ দুটাক কৰি আছে এজনে এইটো কি কয়, উম' কি বা কৈছিল পাহৰি গৈছোঁ। কাম কৰি আছে আৰু এজন ফ্লিপকাৰ্টত কাম কৰি আছে।
ফ্লিপকাৰ্ট ই এ মিনিটচত।
মিনিছত পুৰা ফ্লিপকাৰ্টে হ'ব চাগে অ, মিনিচে হ'ব চাগে অ'
নাই, প্লিপ-ফ্লিপ-ফ্লিপ-ফ্লিপ কাৰত এটা ডেত-ডেত-ডেলিভাৰীও আছে ন?
উম', ডেলিভাৰী, সেইকাৰণে ডেলিভাৰী এইটো মানে মান্থলি চিষ্টেম দিয়ে, একেবাৰে চেলাৰি
হয়, হয়। হয়', হয়, ডেলিভাৰী চাই মই ফ্লিপকাৰ্ট মিনিচে মই যা লাগে ভাল।
উম', মিনিটছয়ে ভাল অ, বহুত অৰ্ডাৰ পায় ন?
বহুত অৰ্ডাৰ পায়, এই অৰ্ডাৰ লাগিয়ে থাকে তাতে
উম।
মোৰ লগৰ বোৰেতো কৈ আছে এ অশান্তি লাগি গৈছে বোলা আৰু ইমান অৰ্ডাৰ মাৰিব পাৰি নেকি গৰুৰ দৰে।
এতিয়া টো একো নাই পূজা আহিব দিয়া পূজাতো আৰু যাব।
মই কৈছো ইমান টাইম কাম নকৰিবি। বাৰ ঘন্টা কাম কৰ বা জাম থাকিব কাষ্টমাৰৰ গালি শুনিব লাগিব তে
অ', সেইটো হয় একচুৱেলি ফ্লিপকাৰ্ট বেয়া নহয়, কাৰণ কিয় ছোৱা তুমি যদি ডেট টো কৈ দিয়ে, ইদিনা আহিব কিন্তু তাৰ আগ-আগৰ দিনাও আহি যায়।
হ'ব বাহিৰত-বাহিৰত, অ' কোৱা-কোৱা
এইটো ফ্লিপকাৰ্টও কৈ আছোঁ মানে, ফ্লিপকাৰ্টৰ এটা বস্তু ভাল মানে এইটো, তুমি যদি কিবা অৰ্ডাৰ দিছা, ডেট টো দেখাব ন তাৰিখ, অ' টাইম টো টাইম আহে কেতিয়াবা জল্দি আহি যায়।
উম' মিছ'ত তোমাৰ টাইম পাৰ হৈ যায়, হলেও বস্তু আহি নাপায়।
উম', মোৰ কিন্তু হোৱা নাই, মোৰ মেক্সিমাম লাগিলে এদিন আগতে আহি গৈছিল।
হয়-হয় মোৰো, ম-মই ম মোৰ বিশ্বাস কৰিবা তুমি, এ' মানে ডেলিভাৰী এপ বুলি কলে মানে অনলাই প্লেটফৰ্ম বুলি ক'লে ফ্লিপকাৰ্টটোৱে ডাউনল
উম', এতিয়া ফ্লিপকাৰ্টে পুৰা একদমেই এমাজন ইমান নাই, এমেজন এক এক্সুৱেলি এইটো বাহিৰত চলে বেছি, আমাৰ ইয়াতে ফ্লিপকাৰ্ত
ফ্লিপকাৰ্টত মজা মজা দিলো আহে ন, মাজে-মাজে অফাৰ
আহে কিন্তু, ফ্লিপকাৰ্টত অফাৰ আহে কিন্তু
এই কালি নে, হয়', হয়, বিগ বিলিয়ন ডেজ লছ হয়-লছ হয়, বহুত লছ হয়, আৰু বিগ বিলিয়ন ডেজ তুমি একবাৰ বিশ্বাস কৰিবা, বিগ বিলিয়ন ডেজ মানে মই জোতা অৰ্ডাৰ দিছিলো হা, জোতা
উম'।
জোতা অৰ্ডাৰ দি একবাৰে প্ৰব্লেমটো পাইছো, জোত অৰ্ডাৰ দিছিলো চ' এ তো মানে টাইমত ডেলিভাৰী কৰিব নোৱাৰিল, মই একদিন ৰখি দিলো, তেতিয়াও ড-ডেলিভাৰী নকৰিল, মই অফিচত ফোন কৰিলো এই-এইটো-এইটো টাইমত ডেলিভাৰী আছিল, চ' কৰা নাই ক ৰ'বা অলপ আমি কানেক্ট কৰি আছো, কাষ্টমাৰ চাই মানে ইয়াত, ডেলিভাৰী চত কৈ তাতে কানেক্ট কৰি আছোঁ, সুধি আছোঁ মই প্ৰবলেমটো, তাৰে পৰা কৈছে অৰ্ডাৰটো আহি ইয়াতে ৰিচিভ হৈছে কিন্তু ডেলিভাৰী বয় নাই, বহুত কম চ-চবে মানে পূজাত ঘৰত যায়।
অ'।
ডেলিভাৰী বয় নাই চ' মই কলো ম ম মই আ মই মানে সেইদিনা ৰাতিৰ ভিতৰতে মানে গাঁৱত যাব লাগিছিল চ' মই মই ৰিকুৱেষ্ট কৰাৰ পিছতে বস্তুটো দিছে মই ক'লো আৰু যে এনেকুৱা এনেকুৱা প্ৰব্লেম চ' মোক কিবাকে হলেও মানে এ বস্তুটো দি যাওক চ' খেদনে খেদনে নিদিল চাগে তাৰ পিছৰ দিনা দিছে
আচ্ছা মানে পালা আৰু মানে যোৱাৰ আগত
পালো পালো পালো যোৱাৰ আগত পালো এই হয় বি বু বি বু বিগ বিলিয়ন ডেইজ ডেলিভাৰী বয় কম থাকে ন
অ এইটো হয় কিন্তু এইটোত কম থাকে আৰু অৰ্ডাৰো বহুত আহি থাকে
অৰ্ডাৰ বহি থাকে ডেলিভাৰী ব ব বয় নাথাকে সেইটোয়ে মানে মই ভাবো ডেলিভাৰী বয়ৰ অৰ্ডাৰ মানে অ মানে ছুটীটো দুৰ্গা পূজাত কমকে দিব লাগে মানে যিমান নালাগে
একচুৱেলি উ নিদিয়ে অ অ উম হুম
নিদিয়ে মানে ইহঁতৰো নিদিলেও নহয় ন ইহতৰ পৰিয়ালৰ কথা আছে। এ বা গাঁও
সেইটোয়েতো চাওঁ চোন সিহঁতেও চাব লাগিব ন সেইটো কাৰণে
হয় হয় হয় অ হয় মানে বেছিভাগ আহ মানে
উম
গুচি যায় মানে চাৰ্জাৰ পূজা নাথাকে কেইটা মানে থাকে চব ডেলিভাৰী দিলে হৈছিল কাৰণ মোৰ ইছুটো বেলেগ আছিল বাকী তাৰ পৰা হোৱা নাই আৰু তাৰ পিছৰ পৰা হোৱা নাই